আহ কি কৰি আছ। মই এই কাপোৰ খিনি উম ধুই আছো। কাপোৰ অলপ বোলো সেই হেৰি ধুই দিছোঁ ধুইয়ে আছোঁ মেচিনতে দি থৈ দিছোঁ।। শুই আছে?
অ'হ হেল্লো।
অ', আজৰি হলি? নাই বনাম আও বনাম। তো হৈছে ন? বাৰটামান বাজিব এতিয়া, অ'হ।
অ'হ।
‌ব বনাব লাগিব কি বনাও আকৌ সেইটো এটা, ভাবি থাকিব ভাবিও ল'ব লাগিব। সদায়ে বনোৱা আগ টোৱে। তা সেই উম' তই কি বনাবি?
ময়ো বনাম আও এতিয়া।
অ'হ।
তাতো ক।
ইহঁতে আহিলে স্কুলৰ পৰা?
অহ', এই পিতাই আহিলে অ পাপা পৰীক্ষা আছিলে আজি।
অহ দেউতাকে এই দেৰিকে আহিব হা?
দেৰিকে আহিব দুটা বজাত।
উম অ'হ। তহঁতে দুটা আছোঁ আও এতিয়া, উম অ'হ। হয়', কেতিয়া শেষ হ'ব বিশ তাৰিখে ন পৰীক্ষা?
বিশ তাৰিখে শেষ হ'ব কাইলে নাই।
তা পা, উম আকৌ পিছত ছমহীয়া পৰীক্ষা হ'ব। অ'হ আহিবি।
আও এমাহৰ পিছত হ'ব আও।
অ', কালি যাম বুলি ভাবিছোয়ে বাইদেউ মাতিছিল নহয়। হে আনিব বস্তু গিটা। তা পা মই বোলো এই ভাগৰে লাগি গ'লো আবেলি লৈ। যেতিয়া ফোন আহিছে বাইদেউ তেতিয়া অকণ আন এয়া গধূলি। পোহৰ হৈ আছ যদিও টাইমতো পাঁচটা ছয়টা মান বাজিলে হয়। আকৌ আহালৈ আন্ধাৰ হৈ যাব সেইখিনি সময়ত মোৰ স্কুটি চলাব ভয়ো লাগে যে। অহ', মই তাপা ধুনু, সন্ধিয়া হৈছে ধুনুক। ফোন কৰিছিলোঁ যায় নেকি বুলি, নহ'লে বোলো, অ' এ টমটমতে মায়ে‌ হৈ। নিজে গৈ আহিবগৈ তেতিয়া ভয় নাই টমটমত গ'লে। অকলে ভাল লাগা নাই। ইহেঁনতেও ভাগৰ লাগি আছে। ইহঁনতেও ক'বাত ক'বাত কালি উম। গৈছে যে সেহেত বাপেক-জীয়েক উ, কিবা কামত ওলাই, ওলাই গ'ল তাৰপা সেহেনতেও ভাগৰ জিগৰ হৈ আছ চাৰে আঠটা পৰা মই বোলো মোৰো ভাগৰ লাগি আছে তেওঁ স্কুটি চলাব ভয় লাগিব। গধূলি সময়ত। যা যদি ব'ল বোলো তহঁতকো দিব বোলো আমাকো দিব দুইজনীয়ে যাওঁ, তাৰপৰা তাইও ক'লে মই কাইলৈ যাম নহয় ল'ৰা এটাৰ লগত বাইকত সিহঁতক ওচৰৰ
অ', অ'।
তেনেকে ক'লে আহ মই বোলো হ'ব দে বোলো
অ', আজি যাব হ'বলা। গাছ টেঙা আচাৰ বনাবলৈ গাছ টেঙা আনিবৰ কাৰণে
অ', সেই গাছ টেঙাএ গাছ টেঙা, মালভোগ কল তই যে কৈছিলি অ' মালভোগ কল বোলো বেছিকে পকি যাব বুলি পেলাই সেইকাৰণে মাতি আছিলো
অ'। গম নাপায় যে সিহঁতে কাটি পেলাই থৈ আহিলে।
অ'। পকি গ'ল।
অ'। কেঁচাই কেঁচাই লৈ আহিব লাগিছিলে কাটি পেলাই।
কেচাই কেচাই আনিব লাগে, বেছি পকিলে বোলো ছাগলীকেইজনী আছে হ'য় সতে
অ'। মানুহ চানুহ নাই তাত লৈ আহিব লাগে লগতে।
লৈ আহিব লাগিছিল। ইয়াত আনি পেলাই পেলাইহে দিব লাগিব আকৌ ন'। অ মই বোলো বেছি যদি পকি যায় বোলো কাইলৈ বেছি পকি গ'লে ইয়াত আনিও আমি পেলাইহে দিব লাগিব বা বেলেগক গৰুক খুৱাব লাগিব হয় বেছি পকিলেও ভাল নালাগে টোন, পহি গলে তাৰ পৰা মই বোলো ছাগলীকেইজনীকে খুৱাই দিব। অ', ছাগলী কেইজনী আছে যেতিয়া হয়, তহতৰ পেট সেহেন্তেটো কিবা এটা দিব আগলো হয়। ডাঙৰ হয়। সেইকাৰণেও সিহঁত একো নহয়, নহয়, সিহঁতে ইনকম এটা দিব। সিহঁতকে খাব দিছো। উম নিদিলেও হ'ব বোলো আমাক বোলো এনেও বোলো মইহে খাব লাগিব সিঁহতে ইমান নাখায়। খাই পূজা, হেৰিহঁতে বাপেকে জীয়েকে এই বেছি পকি গল যোৱাত মানে সিহঁতে নেখাইগে মানে মই এনেকে কিনি আনে যে মই যে কিনি আনে মই ওচৰৰ গৰুকেইজনীক খুৱাই দিওঁ। অ'। কিনি আনে এটা দুটা খাই থাকে অকলে মই নাখাও আকৌ ইমান হেৰি এই কিবা এটা খালে পেট ভৰিলে মোক খাওঁ মই পাহৰিয়ে যাওঁ। অ তাৰপা সিহঁতে খাই এটা এটা তাৰেপাৰা এটা এটা খাই থাকোতে আৰু ডেইলি বাকী কেইটা পকি যায় বেছি পেলাই দিবও মন নাযায়। জা হয় কিনি আনে এই ওচৰ গৰু ছাগলী সেন্তকে খুৱাই থাকো খুৱাই দিওঁ আৰু সিহতেও পেট জান জীৱ জন্তু পেটত ভৰিব হয়। অ', এ জনীক নি পেলাই খুৱাই দিওঁ ছাগলী কেইজনী বা গৰুক ইমান ভাল পায় সিহঁতি মই গ'লে চাই থাকিব এতিয়া কিন্তু এৰাল দিয়ে যে আমাৰ সন্মুখৰ পথাৰখনত আহ পথাৰখনতে দিয়ে যে, এল সমুখতে সেইকাৰণে দিব ভাল আউ পেলনি নাযায় মানে বস্তুবিলাক এতিয়া। খোৱা বোৱা বস্তু ৰলে মই সিহঁতকে দিওঁগে এতিয়া দি-দি এটা পোৱালি যে গৰু পোৱালি এতিয়া বন্ধা হ'ল। পোৱালিটো সেইকাৰণে মোৰ বেয়া লাগে। সি যে ৰাতিপুৱা আহে নহয় গৰুজনীৰ লগত লৈ আহে গৃহস্থই। গৰুজনী আল দিব পোৱালিটো তেনেকেই থাকে আৰু তাৰপৰা সি মানে কি কৰিব আমাৰ ঘৰত আহিব ভুমুকি মাৰি, আমাৰ দৰ্জাখনৰ ওচৰতে ৰৈ থাকিব একো নাখায় বেলেগ বস ত সি একে ৰৈ-ৰৈ ধুনীয়াকে আমাৰ পিনে চাই থাকিব। তাৰপৰা কিবা বিস্কুট কেইখন একো তেতিয়া নাথাকিলে বিস্কুট দি দিওঁ যে। বিস্কুটকেইখন খালে আৰু সি আকৌ গুচি যায় গৈ। ৰাতিপুৱা দেই আকৌ দিনটো নাহে আকৌ ৰাতিপুৱা সি এপাক সদায় আহি দুৱাৰ মুখত ৰৈ থাকিব পোৱালিটো। কিবা নহয় বিস্কুট যে সেইকেইদিন মই তাহ অঁ! অঁ! সেইকাৰণে সেইকেইদিন মই বিস্কুটৰ পেকেট যে সেই হেৰি মাৰি গল সেইবিলাক মই তাৰ কাৰণে কিনি আনি থৈ দিওঁ পোৱালিটোৰ কাৰণে। সেই পোৱালিটো তেনেকে আহিলে সি এনেকে ভাল লাগে দি এ দিও আউ গাই মূৰে হাত মামায়ে-মামায়ে দি দিয়ে আৰু মই কেতিয়াবা মইে দি দিওঁ। খাই পেলাই সি গুচি যায় আকৌ ধুনীয়াকে আৰু। তাৰ পৰা এতিয়া সেই পোৱালিটো এৰাল দিয়া হ'ল এৰাল দি থ‌ওঁতেও সি একে এনেকে মূৰ দাঙি-দাঙি চাই থাকে। গৃহস্থই ভাৱে চাগে আমাক অসুবিধা কৰে বুলি হয় সেইকাৰণে এৰি এয়াল দিয়ে। গৃহস্থই কেতিয়াবা মাতি থাকে আমাৰ দুৱাৰ মুখতে ৰৈ থাকে কেতিয়াও নাযায়।
অঁ!
পোৱালিটো কিন্তু সি সি জানে কিবা বেলেগ-বেলেগ গৰুৱে ইটো-সিটো খাই যায় হয়। কিবা কিনি পুলি আছে গছৰ ফু- চুল সি কিন্তু নাখায় একে ধুনীয়াকে চাই ৰখিয়ে থাকিব বহি। খাম আৰু জাম গাত তেনেকে ৰৈ থাকে, অঁ। তাৰপা আকৌ আমি কেতিয়াবা ধৰি লওঁক উঠা দেৰি হয় বা ভিতৰত সোমাই থাকোঁ যদি উম! সি তাক সোনকালে লৈ আহে ন সাত চাৰে ছটা মানতে লৈ আহে। তেতিয়া মানে সি কি কয় অকমান সময় ৰ'ব, মই মনে-মনে এদিন চাই আছোঁ আৰু ভিতৰৰ পৰা। আমি দৰ্জাখন খোলা নাই, গিলখন বা গিলখন। তেনেকে অকমান সময় আছে আমাৰ মানুহকেইটাকো দেখা নাই আৰু সি ৰৈ পেলাই চাই পেলাই ত আকৌ নিজেও উভতি গলগৈ আৰু মানুহ-দুনুহ নেদেখিলে। অলপ নিজৰ নিচিনা লাগিছিলে।
নিজৰ নিচিনা এই আমাৰো তেনেকুৱা। মই ধেৰ সময় হ'ল ভিতৰতে সোমাই থকা তাৰপিছত ওলাই গৈছোঁ আৰু বগা মুৰ্গীজনী দৰ্জা মুখতে ৰৈ আছে। মই একো গুৰুত্ব দিয়া নাই আৰু কাম-বনখিনি কৰি আছো ইফালে-সিফালে গৈ, মোৰ পিছে-পিছে পিছে ঘূৰি ফুৰে। মই কাপোৰ কেইটা মেলি দিলোঁ সেই কাপোৰ কেইটা মেলি দিয়া ওচৰ সেইখিনি ওচৰতে ৰৈ আছে, আকৌ মই ভিতৰত সোমাই আহিলোঁ সি দৰ্জাৰ মুুখত ৰৈ আছে মুৰ্গী জনী। অ! পিছত মই বোলো ইয়াক চাউল দিয়া নাই আজি ৰাতিপুৱাৰ পৰা এবাৰ ৰাতিপুৱা খালেই। আকৌ নটামান বজাত এবাৰ দিলোঁ, এতিয়া সময় হ'ল বেলেগত যোৱা নাই ঘৰতে আছে সেইখিনিতে। আকৌ চাউল কেইটামান দিছ দিছোঁ তেতিয়াহে আঁতৰি গৈছে।
সেই সিহঁতেও বুজি পায় ন জ্ঞান সিহঁত‌ও আছে, জীৱ-জন্তু, চৰাই-চিৰিকটি।
এতিয়া আহি পাব নহয়। আহি পোৱাৰ পিছত পিছে, পিছে ঘূৰি ফূৰিব।
নিজৰ মানুহ বুলি চিনি পাই সিহঁতিও ন, খোৱা বোৱা বস্তু ত' দিয়ে দিব বুলি জানেই, সিহঁতিও নিজৰ বুলি পেলাই।
চাউল কেইটান নিদিয়া লৈকে পিছে, পিছে ঘূৰিয়ে ফুৰিব আৰু। মই বোলো মাত বোল দিব নোৱাৰে যে, মাত দিব পৰা হয়, বোলে ভোক লাগিছে বুলি বোলে ক'লে হয়। তেতিয়া খাত এতিয়া মাত দিব নোৱাৰা কাৰণে পিছে, পিছে ঘূৰি ফুৰিছে গৈ। বেয়া লাগে, এই মুৰ্গী সোপা মৰোতে সেইকাৰণে বেয়া লাগি গৈছিলেগৈ আৰু।
সেইকাৰণেতো আমাৰ এতিয়া উম, পুহিম বুলি ভাবে চবে কয় পুহিবলৈ কৈছে ঘৰত পুহাৰ পিছত খাব মন নাযায়।
অ', খাব মন নাযায় আকৌ।
নেযায় আকৌ।
বেচিব মনো নাযায়, সেইকাৰণে আমাৰ ধেৰ। পিতাই বেচিবৰ কাৰণে নিদিয়ে মানুহে বি ছাৰি আহে। অ'ত সোপা হ'লে তেতিয়া, সেই আমি তাত যাওঁতে তেতিয়া।
অ'।
মৰি, মৰিয়ে গোটেই সোপা নাইকিয়া হ'ল। চাৰিজনী আছিলেগৈ এই বগাজনীয়ে সেই তেনেকে ঘূৰি ফুৰে এতিয়া।
অ', সেইটো কাৰণে এতিয়া মানে পোহা খাবওঁ নোৱাৰিম যদি পুহি বোলো কি লাভ নাখাবয়ে ইহঁতি। দেখি থাকিলে পুহা নাই আৰু। এজনী হেয়া কণীৰ কাৰণে মানে পুহিম বুলি কেতিয়াবা কয়, তাৰপা এতিয়া পথাৰখনো আছে বোলো, তাৰপা মই বোলো নাখাবই, মই জানোৱেই পুহাৰ পিছত বোলো মৰমত।
কণীকেইটাৰ কাৰণে মানে পুহিবৰ কাৰণে ভাল আৰু।
ভাল আৰু মানে কণী কেইটা ওলাই থাকে যে।
অ', ওলাই থাকে অ'।
তহঁতে বেছিয়ে দিবি খাবলৈ নোৱাৰিলে সেইটোৱে কৰিবি।
আমাৰ ওচৰত পিতাই বেচিবৰ কাৰণে নিদিয়ে, পিছ পিতাই নাথাকিলেহে বেচো।
অ', সি নাথাকিলে বেছি দিবি আ।
সি আকৌ হিচাপ কৰি থাকে যে কেইটা আছে, কমিলে সি সোধেই।
উম, উম।
মই কওঁ আৰু তোমাৰ কাৰণে জমা কৰি থৈ দিছোঁ দিয়া, পইচাকেইটা আমি খৰচ কৰি পেলোৱা নাই, সেই তেতিয়াহে সি অ', হ'ব দিয়া নহ'লে পইচাকেইটা জমা কৰি থৈ দিছা যদি বা আকৌ বেলেগ কিনি আনিম বুলি কওঁ আ, নহ'লে বেছোঁ সেই নহ'লে তেতিয়া সেইখিনি অটো'খিনি দহটা পোন্ধৰটা বেচাই আ হয়!
উম, সময় যায়গৈ।
উম, বহুতে মৰিছিলে আকৌ তেতিয়া। আমাৰ সন্মুখৰ ঘৰো মানে একেবাৰে গোটেই সোপাই নাইকিয়া হৈ গ'ল। সেইটো কিবা এটা হৈছিলে বেমাৰ, তাৰপিছত কেইটামান আহে এটা ছিজনত। সেইটো ছিজন আহাৰ আগতে বেছি দিব লাগে।
অ', নহ'লে ঔষধ খোৱাব লাগে। এ, শিমলো ফুলে যে। শিমলো ফুলাৰ সময়তে বোলে বেমাৰ হয়।
অ', হয়, চাগৈ দে।
তাৰ আগতে ঔষধ খুৱাব লাগে। কি ঔষধ খুৱাব লাগে এবাৰ বাৰু শিকি থৈ দিছোঁ হয়, নে নহয় খাতে নে নাখাতে! নহৰু অমিতা পাত বোলে পিচি বোলে ৰসখিনি খোৱাব লাগে পানীৰ লগত।
অ' সেনে পানী খাই নহয় তাতে দি দিবি আৰু।
অ' সেইয়া পানী, এহেতক পানী চানী দিয়া বেলেগ হেৰি আছে নহয়, তাতে দিব লাগে অ'।
অ' উম' ভালে হ'ব দে, হেৰি কি বুলি আকৌ হৈছে, কণী-কণী পাৰি আছেনে?
কণী নাই, উমনি লৈ আছে দুজনী।
কণী কেইটা নিকিনাকে খালেও হয়, ঘৰৰ কণী।
অ' এই ঢেৰকণী, পাৰা জেগা পৰা কাউৰীয়ে লৈ গ'ল। দৰ্জাখন মেলা হৈ থাকে যে, গমেই নাপাওঁ। কাউৰীয়ে খাই পেলাই বাহিৰত পেলাই থৈ দিয়ে। নহয় দৰ্জাখন মেলি থৈ আহোঁ, মুৰ্গী এজনী কণী পাৰাৰ সময়ত সোমাই যাবলৈ। কাউৰীয়ে চাই থাকে মুৰ্গীজনী ওলাই অহাৰ পিছতে মানে খায়ে পেলাইগৈ।
উম' হয় হয়।
তেনেকে, এই এতিয়া বগাজনী আছে সেইজনীয়ে কণী পাৰে, কিন্তু কিবা হেৰি নিচিনা হয়, কিবা খাই পালে নেকি কাৰোবাৰ ঘৰত।
উম'
এই কণীৰ ওপৰৰ হেৰিটো বগা-বগা টান টানখিনি নহয়েগৈ।
অ'
লোপো সোপো হৈ থাকে মানে। আকৌ এজনী বুঢ়ীও হৈছে যে এতিয়া।
উম' সেইকাৰণে হ'ব পাৰে কিজানি।
উম' বহুত দিন হ'ল আকৌ, সেইজনীৰ পৰা এসোপা বাঢ়ি-বাঢ়ি গৈ আছে।
অ'
সেইয়া, অলপ থাকক আও তেওঁ। ভাল লাগে বুঢ়ী হ'লেও।
হ'ব দে ন ৰাখিছোঁ।
অ' হ'ব দে।
হ'ব দে অ'।